হেল্ল' নাই গগা তুমি?
নাই এনে বহি আছো।
অ চাহ খালা।
হেল্ল', তুমি?
অ ময়ো খালো কি দি খালা
মই কি দি হলো চানা বিস্কুট সেয়া দি তুমি।
মোৰো চানা বিস্কুট জলপান এ দিয়ে হালোৱা কিনো খাম।
অ
ভাত বনালা?
অ বনালে লগৰজনীয়ে।
অ কি চ্বজি বনাইছে
কি চব্জি বনাইছ মানে পটলে আলুে ভাজি থৈ দিছে আৰু ডম বনাইছো। নেকি? ছেয়া তোমালোক কি বনাইছা।
মই দালি ভাজিম আৰু জানো কি বনাই। বনুৱাই নাই
অ। তুমি বনোৱা নে কোনে বনাই
মোৰ লগৰ কেইজনীও বনায় ময়ো বনাও একেলগে বনাওঁ আৰু হাটা বাটা কৰি
অ
ক'লে বনোৱা নি?
নাই মই নবনাওয়ে বেছি মোৰ লগৰজনিয়ে বনায়
অ এনে খবৰ ভালে
ভালেই তোমাৰ।
ভালেই ঘৰত
ঘৰৰ পিনে ভাল
অ ভাল তোমাৰ?
অ ভালেই আৰু মাহঁতে ফোন কৰিছে'নে নাই?
কৈছিলে ৰাতিপুৱা মই শুইয়ে উঠা নাই আঠটাতে ফোন মাৰিছে। এ দচ সাতটা এঘাৰটা এনেকুৱা দেৰি হৈছে আজি। ক্লাছ নাছিল যে অঁ। এক্জাম কেতিয়া আছে তোমাৰ?
একজাম মোৰ কালিলৈ আছে কিন্তু এতিয়ালৈ বৰ্তমান পঢ়াই নাই কি হয় আৰু নাজানো আৰু
ময়ো পঢ়াই নাই। গা -পা ধুই তেতিয়া মানে ভাত -পানী খাই পঢ়িম আৰু।
অ সেইয়া মইয়ো ভাবিছোঁ। গা পা ধুই উঠি ভাত পানী খাই তিনতা চাৰে তিনটা মান বাজিল পহিমআও।
আকৌ ঘৰৰ পৰা ফোন আহে কথা পাতোতে যায় টাইম সেইয়াই আৰু।
তোমালোকৰ ঘৰত কিবা খেতি কৰে নে? হেল্ল' তোমালোকৰ ঘৰত কিবা খেতি কৰে নে? তোমাৰ মাততো অহা নাই। হেল্ল'। হেল্ল'। হেল্ল', তোমাৰ মাততোৱে অহা নাই। হেল্ল',
মোৰ মাততো শুনিছা নে?
অহ, এতিয়া আহিছে কোৱা?
অহ, কৈছোঁ তোমালকৰ অহ, তোমালোকৰ ঘৰত কি কি খেতি কৰে?
কি কি খেতি কৰে বৰো ধান কৰে, মিচিং খেতি কৰে।
কি ক'লা?
তোমাৰ মাত আকৌ অহা নাই নেটৱৰ্কৰ প্ৰব্লেম হয় অলপ ঘূৰি দিয়া তুমি। উম, তোমাৰ মাতে অহা নাই। হেল্ল', তোমাৰ মাততো অহা নাই অলপ ঘূৰা তুমি। হেল্ল', হেল্ল',